হেল্ল'
হেল্ল'?
হেল্ল' অ', আপুনি ক'ত তুলিবলৈ নাহিলে যে আজি, হেল্ল'?
হেল্ল'?
শুনিছে নে নাই আপুনি এই কঠিয়া তুলিবলৈ নাহিলে যে, আজি ৰাইজৰ কঠীয়া তোলা আছিলে আজি।
হেল্ল' হয়।
শুনিছে নে নাই আজি ৰাইজৰ কঠীয়া তোলা আছিলে নাহিলে যে?
আ।
ৰাইজৰ কঠীয়া তোলা আছিলে নাহিলে যে?
অ', মই মানে কিবা বিশেষ কাম এটাত জড়িত হৈ আছিলো সেইটো কাৰণে যাব নোৱাৰিলোঁ।
অ', ঠিকে আছে ঠিকে আছে। নহয় মানে কি হয়, আপোনাৰ এতিয়া ছেক্ৰেটেৰীজন যদি নাহে কথাটো বেয়া হয় নহয়, অকণমান।
হয়, হয়। মই যাবলৈ চেষ্টাই কৰিছিলো মানে কামৰ কাৰণে বিশেষ কাম এটাৰ কাৰণে, যাব নোৱাৰিলো মানে ধৰক উম, খেতি পথাৰৰ দিন যে এতিয়া ধৰক সেইটো কাৰণে, যাব নোৱাৰিলো।
অ', ঠিকে আছে একো নাই বাৰু মানে এতিয়া ধৰক আমিবিলাকে কামটো কৰিলোঁ কিন্তু, তথাপিতো আৰু।
হয়, হয়, কাম কাৰনে ধৰক
নামঘৰ অ', কওচোন কওক।
অ', নাই নাই নাই নামঘৰ মানে ধৰক এতিয়া নামঘৰলে মই যাও। আৰু দুজন এজন গোট খালে মানে ধৰক বেয়া লাগে নামঘৰত আকৌ দুজন এজন গোট খাব তাৰপিছত কাম মানে শিকাবও বেয়া পায় তেনেকে ধৰক বেয়া পালে বেয়া লাগে নহয়।
হয়, বাৰু সেইটো হয়। এতিয়া আকৌ নামঘৰ আমাৰ পুঁজি মানে হেৰিয়ৰ আমাৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আমাৰ হেৰিয়ৰ বিধায়ক মহোদয়ৰ ওচৰলৈও এখন আবেদন দিব লাগছিলে।
হয়, হয়, দিব লাগিছিলে তেতিয়াহে ধৰক কিবা এটা কাম। কৰিব পৰা যাব আৰু নামঘৰটো। অকন উন্নত কৰিব পৰা যাব সেই সেইটোৱে চেষ্টা কৰিব লাগে আমি।
উম, তাকে এতিয়া এদিন কোনবা এদিন যাব লাগিব আপুনি। খ'বৰ কৰিব আমাৰ ছেক্ৰেটৰী আপুনি কি হ'ব লগটো আলোচনা কৰিব। আমি গাঁৱৰ আগ শাৰীৰ মানুহ কেইটা যদি নাযাও। তেতিয়াহ'লে আমাৰ নামঘৰটোৰ কথা ভাবিবলৈ মানুহ তেনেকে নাই দেখোন আজিকালি।
উম, নাই নাই তাৰ পৰা আপোনাৰ ধৰক এতিয়া মানে হেই। সভাপতিজনে যদি গুৰুত্ব নিদিয়ে তেতিয়া আকৌ দিগদাৰ হয়, ন' কথাটো।
হয়, হয়, এই সভাপতিজনে গুৰুত্ব দিব লাগিব কথাটো লগতে আপুনি চেক্ৰেটাৰী লগতে।
হয়, হয়।
তাৰপিছত আকৌ এতিয়া ধৰক আমি আমাৰ নামঘৰ ভাগ এতিয়া আকৌ নতুনকে ল'বলৈ হ'লে ধৰক আকৌ ভাওনা। পতাৰ কথা ভাবিছিলোঁ যিহেতু আপুনি অকণ শিকি আছে। বুলি শুনিছিলোঁ দুহাৰৰ কিবা হেৰিটো আপুনি এতিয়া কিবা ভাবিছে নেকি তেনেকুৱা নাটক?
হয়, আমাৰ তিনিজনীয়া এটা গ্ৰুপ। আমাৰ এটা তিনিজনীয়া এটা ভাল গ্ৰুপ বনি আছে, এ ধৰক মানে পাতিব পৰা হৈছে। গৈ যদি ভালকে শিকে শিকি হৈ যাই এইবছৰতে এই আহিন মাহলে মানে ভালকে পাতিব লাগিব আমি।
হয়, হয়, ঠিকে ভাবিছোঁ আপুনি বাকী এতিয়া কি নাটকখন লম নাট-নাটকখন কেনেকুৱা লম বুলি ভাবিছে আপুনি। অংকীয়া নাটক নে নে কিবা মাতৃভাষা কিবা নাটক লম বুলি ভাবিছে?
মাতৃভাষা সাৱিত্ৰী সত্যবান।
উ।
নহলে দক্ষ যখ্য আৰু মস্য় বধাই এই তিনিখনৰ ভিতৰত কোনোবা এখন। ভাল ল'লে ভাল হ'ব মানে নাতকেইখন বা।
অ। হয় এতিয়া আজিকালি ধৰক এতিয়া হেৰি নহয় জানো হয় মানে প্ৰতিযোগিতাযুগ নহয় জানো এতিয়া ধৰক।
প্ৰতিযোগিতা যোগ প্ৰতিযোগি উম উম। ৰাইজেও ভাল পাব চাই পেলাই ভাল নাটক এখন ল'লে। মানুহে ভাল পোৱাতোহে আমাক লাগে ভাল পালে আমাৰো মনটো ভাল লাগিব। ৰাইজে যদি ভাল পায় তেনেকে যদি হৈ যায় ভালেই হব আৰু।
হয় হয়
উ।
তাককেহে মানে এইটো কি বুলি কব এতিয়া আপোনাৰ। বিশেষকৈ আজিকালি মানে এনেকুৱা ভাওনা দিশটো বা এনেকুৱা সাংস্কৃতিক দিশটো মানে। গৰুজনে ইমান ধুনীয়াকে দি থৈ গ'ল কিন্তুজালি মানুহবিলাকে এইবিলাকত বিষৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে মানে। অকল ধৰক নিজৰ কামৰ লগত ব্যস্ত থাকে পইচা পাতি ইনকাম কৰাৰ কথা লগে লগ। মানে লগতে ধৰি মানে বহুত কথা লগাত মানে তেওঁলোক জত জড়িত মানে সংস্কৃতিৰ দেশৰ বা। সমাজৰ উন্নয়নৰ কথাত ইমান গুৰুত্ব নিদিয়ে নে আমি বিলাক। কে যদি জিব প্ৰজন্মই উনতি কথা নাভাবো অকণ হে হয়।
অ আজিকালি মানুহ বিলাক মানে কি হৈছে সকলো নিজৰ লগত জড়িত হৈ গৈ আছে। ভাওনা দিশটো বিচনেচ দিশত গৈ আছে।
হয়
এখন ভাওনা শিকালে যে মই ঘৰখন চলাব পাৰিম তেনেকুৱা এটা দিশত মানে ভাওনা সংস্কৃতিটো গৈ আছে। এইটো বহুত বেয়া কথা হৈ গৈ আছে আও ধৰক এই দিশ তু যে হৈছে, ভাওনা শংকৰ মাধৱ দেৱে তেনেকে কৰা নাছিলে। হেল্ল।
হে, হয় হয় আপুনি যে যিটো কথা কৈছে মই কথাটো লাগ আপুনি যিটো কথা বুজাব পৰিছে মই বুজি পাইছোঁ মানে আজিকালি ধৰক ভাওনাখন মানে এনেকুৱা হ'ল তাৰমানে ভাওনা বুলি ক'লে আগৰ সংস্কৃতি মানে আমাৰ প্ৰভু গুৰুজন আমাৰ প্ৰভুৱে কি গুৰুজনাই দি থৈ যোৱা আমাৰ প্ৰৰভুৰ গুণানুকীৰ্তনাৰ বিষয়ে মানে ধৰক তেওঁৰ বিষয়ে অধ্যয়ন কৰাৰ বিষয়ে তেওঁ মানে নিজকেও আত্মসমৰ্পন কৰাৰ বিষয় সেই তেনেকুৱা ধৰণৰ এটা আধ্যাত্মিক দিশ আছিল, কিন্তু এতিয়া বৰ্ত বৰ্তমান দেখিছো মানে এই দিশটো এটা ব্যৱসায় দিশলৈ মানে গতি কৰিছে।
হয় হয় ব্যৱসায় দিশলে গতি কৰিছে।
হয়। সেইটো কিন্তু ইমান ভাল হোৱা নাই বস্তুটো, মানে আমি যদি ধৰক এনেকুৱা মানুহ আমিবিলাকে যদি অকন কথাটো গুৰুত্ব নিদিওঁ তেতিয়াহ'লে মানে এই দিশটো বহুত আগলে মানে ধৰক আগলে বহুত ডাঙৰ এটা সমস্যা দেখা দিবগে।
উম হয় হয় বহুত ডাঙৰ এটা সমস্যা দেখা দিব সেইটো হয়। মানুহে মানে গুৰুত্ব নিদিয়া হৈছে, এতিয়া ধৰক আমি মিটিংখন দিছো আজি মানুহ এজন গোট খাব সেই মানুহজনৰ গুৰুত্ব আছে কাৰণে আহিছে, কিন্তু বেলেগ এজন মানুহ নাহে মানে, সেই মানুহসকলে গু ত নিদিয়ে কাৰণে আমিও আগবাঢ়ি যাব পৰা নাই, আৰু আমাকো শান্ত টো নিদিয়ে মানে ৰাইজে আমি যে পাৰিম কিবা এটা বস্তু সেইটোত মানে গুৰুত্ব নিদিয়া হৈছে।
হয় হয় এতিয়া আকৌ এতিয়া ধৰক এ এতিয়া ভাওনাখনি এতিয়া আমি ধৰক এইয়া ব্যৱসায় দিশলৈ গতি কৰাত আমাৰ মানে নিজৰ অৰিহণাটো আমাৰ নিজৰে বেছি কাৰণ কেলে চাওক আমি লাগে এতিয়া যদি গাঁৱৰ ল'ৰাকেইটা যদি সেই ভাওনাখন যদি পতা আগ্ৰহ থাকে তেওঁলোকক দিব লাগে কিন্তু এতিয়া হৈছে কি মানে আপোনাৰ যিসকল ভাল এজন পাৰ্ফেক্ট বুলি ভাবে তেনেকুৱা এজন ব্যক্তিক মাতি আনে, তেখেতে ধৰক অকমান দূৰৰ পৰা অহা কাৰণে তেওঁলোক জাত ত দি খৰচৰ বাবে যাতাতি খৰচৰ বাবে তেখেতে অলপ পইচা ডিমাণ্ড কৰে, সেই ডিমাণ্ডটো আপোনাৰ মানে দি দিয়ে। সেই তেনেকে তেনেকে মানে ধৰক ব্যৱসায় দামলে বস্তুটো গুচি গৈছে।
হয় হয়, আমাৰ ৰাইজে আমাক নিদিয়ে মানে। ধৰক কি হয়, এতিয়া আঁতৰৰ পৰা মানুহ দুজন আনিব টকা পোন্ধৰ হাজাৰ দিব বিশ হাজাৰ দিব তেনেকৈ তেনেদৰে চলি আছে। কিন্তু আমাৰ গাঁৱৰ ল'ৰা কেইটাক যদি টকা পাঁচ হাজাৰ দিয়ে তেতিয়া সেই কম কমতে কৰি দিব, কিন্তু সেই পইচাটো যে ৰখি যাব আমি বেলেগ এটা কাম কৰিব পাৰিম, সেই কথাটো টো মানে চিন্তা নকৰে ৰাইজে।
হয় হয়। সেই মানে সেইটোৱে, সেইবাবে আমাৰ এই দিশটো মানে বহুতো ব্যৱসায় দিশলে গতি কৰি গৈছে মানে।
হয় হয়, আমিয়ে চিন্তা কৰিব লাগিব আমিয়ে আগবঢ়াই নিব লাগিব এই সংস্কৃতিটোক।
হয়, আৰু এটা কথা লক্ষ্য কৰিছেনে আপুনি বাৰু মানে ধৰক এতিয়া বিশেষকৈ এই ভাওনাৰ দিশটো, যি দিশটো মানে এনেকুৱা হৈছে এতিয়া বৰ্তমান মানে নামঘৰতে সীমাবদ্ধ নহয় মানে, এই বিষয়টো বহুত মানে এটা বহুত এটা ওপৰলৈও গৈছে বস্তুটো, কিন্তু সেইটোত কেনেকুৱা ভাল দিশ নে বেয়া দিশ যে ভাওনা সংস্কৃতিটো নামঘৰৰ ভিতৰতে আৱদ্ধ থকাটো ভালনে নে? নে আপোনাৰ বাহিৰতো অকণ বস্তুটো হেৰি হোৱাটো ভাল? কেনেকুৱা বনে কি বুলি ভাবে?
হয়। আ মই শুনিছো, আপুনি এজন সুন্দৰ এজন খোল বাদ খোল বাদক।
হয় হয়।
এজন সুন্দৰ বায়ন।
হয় হয় হয়। ঠিকে শুনিছে বাৰু আপুনি কিন্তু তথাপিতো মানে নিজৰ কথা নিজে অকণমান প্ৰশংসা কৰিলে ভাল নহয়। যিহেতু আ মানে এইটো অকণ ফুটনি মৰা নিচিনা হয়গৈ বস্তুটো, সেইকাৰণে মানে ইমানকে নিজ নিজকে গৌৰৱ অনুভৱ নকৰো, মানে এনেই কৰো যিহেতু নিজকে নিজে কৰিব লাগিব কাৰণ নিজকে নিজে যদি আ উপ উন্নতি বা বাঢ়ি যাবলৈ মন আছে তেখেতে নিজকে নিজেই গৌৰৱ অনুভিত অনুভৱ কৰিব লাগিব, কিন্তু এইটো নহয় যে মানুহৰ আগ ত গৌৰৱ অনুভৱ কৰিব নহয়, সেইবাবে মানে নিজে এতিয়া মই যিখিনি আগবাঢ়িছোঁ সেইখিনিত হয়তো মোৰ গুৰু কাৰণে বা আমাৰ প্ৰভুজনাৰ বা আমাৰ গু গুৰুজনাৰ কথা বুলি ক'ব লাগিব তেওঁলোকৰ আশীৰ্বাদতে ইমানখিনি আগবাঢ়িব পাৰিছোঁ। তেওঁলোকৰ আশীৰ্বাদ সদায় থাকিলে আমি তেনেদৰে আগবাঢ়ি গৈ থাকিব পাৰিম মানে সেইটোৱে আৰু
হয় হয়, হয়। ভাওনা সংস্কৃতিটো আগবাঢ়িয়ে যাব লাগে মুঠতে আৰু ভাওনা বুলি নহয় সকলো সংস্কৃতিয়ে এতিয়া আমাৰ অসমীয়া সংস্কৃতি বহুত তলত তল পৰি গৈ আছে।
হয়, এতিয়া চা এটা কথা চাব লাগিব যে এতিয়া আমাৰ সন্য় অকণমান আ অকণমান দেৰি আগত সেই আমাক কলে শ্ৰী সিমান্ত বৰা বাপজনে ক'লে যে তেখেতে ছিংগাপুৰতো এনেকুৱা ধৰণৰ সংস্কৃতিৱান প্ৰগ্ৰেম কৰি আহিছে, কিন্তু এতিয়া কথাটো চাবলৈ গ'লে আমি এতিয়া ভাবিছোঁ আমি যিকল ব্যক্তিৰ কথা গুৰুত্ব দিয়া নাই সেইসকল ব্যক্তিহে ইয়াতে সোমাই আছোঁ। কিন্তু যিসকলে কথাটো মানে ভালদৰে অধ্যয়ন কৰি পেলাই মানে গুৰুজনাৰ সংস্কৃতি আগবঢ়াবলৈ গৈছে তেতিয়া হ'লে তেওঁলোকে মানে বহুত দেশে বিদেশে এই বিষটো প্ৰচাৰ কৰিছে। কিন্তু তাৰ ক্ষেত্ৰত আমাৰ মানে আমি মানে ক'ৰবাত থাকি গৈছোঁ বুলি ক'ব লাগিব, যিহেতু
হয়।
তেওঁলোকৰ নিচি নিচনা এজন ব্যক্তি হ'বলে আমিও পাৰিম ব্যক্তি হবলে আমিও পাৰিম কিন্তু পাৰিম যদিও আমি মানে আমাৰ সেই পৰিৱেশটো এতিয়ালকে পোৱা নাই মানে আমি।
হয়, আমি সেই পৰিৱেশটো এতিয়ালৈকে পোৱা নাই। তেওঁ যিহেতু সৰুৰে পৰা সত্ৰত থাকি সকলো সংস্কৃতি গুৰু সংস্কৃতি লৈ আগবাঢ়ি গৈছে সেইটো কাৰণে তেওঁ বহুত দূৰ দূৰণিত ফুৰিবলৈ, চৰকাৰৰ ফালৰ পৰা চান্স পাইছে ধৰক পইচা, টকা পইচাও পাইছে
হয়। সেইটোৱেই আৰু মানে কি বুলি কম আমাৰ এতিয়া সেই পৰিৱেশটো অভাৱৰ বাবে আমি আজি ইমানটো অৱস্থা থাকিছোঁ। যিহেতু আমি তেওঁলোকৰ লগত আলোচনা কৰিছোঁ যদিও তুমিয়ে আগবাঢ়ি যোৱা সপোন এটা আছে কিন্তু এতিয়া ধৰণৰ কি হয়গে আৰু
হয়', হয়। আমি আমিও চাওঁ কেনেদৰে আগবাঢ়ি যাব পাৰোঁ। সীমান্ত বাবা বাপজনে যিহেতু কৈছে আমাক আগবঢ়াই নিম বুলি তেওঁ কথা মতে যদি আমি চলি চলিব পাৰোঁ বা শিকিব পাৰোঁ। আমাকো চাগে তেনেদৰে আগবঢ়াই নিবলৈ চেষ্টা কৰিব তেওঁ
উ', উ। তেতিয়া আমি মানে ধৰক গুৰুজনা সংস্কৃতি যদি আমি ধৰি ৰাখিব নোৱাৰোঁ আমাৰ নৱ প্ৰজন্মই তেতিয়াহ'লে এনেকে তেনে ধৰণৰ যদি মানে কোনো এটা ধৰক চাব এতিয়া আপুনি এতিয়া আমি এতিয়া আমাৰ দেখিবলৈ চাওঁ, আমাৰ চামৰ যিসকল ব্যক্তি তেওঁলোকে মানে ধৰা ধৰক এই বিষয়ত টো মানে গুৰুত্ব নিদিয়ে তেওঁ তেওঁলোকে অকল চাকৰি -বাকৰিৰ পৰা ধৰি তেওঁলোকৰ গৃহ জীৱনৰ গৃহস্থ জীৱনৰ মানে বিষয় সুখ বা তেওঁলোকৰ লাভা লাভ লাভালাভ বা পইচা টকা- পইচা ইনকামৰ ক্ষেত্ৰত তে তেওঁলোকে মানে বেছিকৈ ব্যস্ত থাকে, কিন্তু আমাৰ নিচিনা মানে আপোনাৰ নিচিনা বা আমাৰ নিচিনা এজন ভক্তিবন বান বা আপোনাৰ এজন বিশাল ব্যক্তিত্ব সম্পন্ন ব্যক্তিহে এইবিলাক বিষয়ে আগবাঢ়ি যায়। আমি হক আমি আমাৰ নিচিনা বা আপোনাৰ নিচিনা ব্যক্তি থকাৰ বাবেহে সমাজখন আজিলৈকে এতিয়া ভালদৰে চলি আছে, কিন্তু আপোনালোকে এনেধৰণে মানে দিশটো বৰ্তাই যাওঁক। বাকী তেতিয়াহ'লে আপোনাৰ অকণমান আগবাঢ়ি যাব পৰা হ'ব আৰু নহ'লেতো ধৰক এনেধৰণে হৈ থাকিলে আমাৰ নৱপ্ৰজন্মক কোনফালে গতি কৰিব আমি মানে ভাবিব নোৱাৰা এটা অৱস্থা হ'ব।
হয়, হয়।
আমিয়ে এই দিশতটো আগুৱাই নিব লাগিব ভাওনা সংস্কৃতিয়ে হওঁক বা সত্ৰীয়া সংস্কৃতিয়ে হওঁক বা শংকৰি সংস্কৃতি তিয়ে হওঁক বা সকলো সংস্কৃতি আমি আগুৱাই নি-নিবলৈ চেষ্টা কৰিব লাগিব।
হয়, হয়।
হয়, আপুনি শুনিছেনে?
হয়, হয়। শুনি আছোঁ আপুনি এতিয়া বাকী কি কি কৰি থকা হৈছে এতিয়া বৰ্তমান?
হেল্ল'?
হয়, এতিয়া কি কি কৰি থকা আছে বৰ্তমান?
অ'। কি কৈছে মই ভালকে কথাটো শুনা নাই।
হয়, হয়। এতিয়া আপুনি কি কৰিছে বৰ্তমান কিহৰ লগত জড়িত?
অ', এতিয়া আমি এতিয়া মই বৰ্তমান আছোঁ আৰু এনেই। ধৰক খেতিপথাৰৰ দিন অকণমান ভাগৰ মাৰিছোঁ।
অ', ভাত-পানী খোৱা হ'লনে বাৰু?
হয়, আপোনাৰ
শুনিছে নে আপুনি ভালদৰে? ভাত-পানী আমি খোৱা হৈছে বৰ্তমান খোৱা হোৱা নাই বাৰু। অকণমান মানে তেনেকুৱা সংস্কৃতিৰ লগতে জড়িত মানে কাম এটা কৰি আছিলোঁ। তাকে আহি পেলাই বৰ্তমান পোৱা হৈছে। অকমান দেৰি আগত।
হয়, হয়।
বাকী আৰু এনেকেই
আৰু কিমান বাকী খেতি?
খেতি-বাতি আপোনাৰ কি বুলি ক'ম এতিয়া আপোনাৰ আমাৰটো খেতি কৰা হয় ভালেখিনি। সেই হিচাপত আপোনাৰ আমাৰ ঘৰতে মাটি ধৰক এশ বিঘা মাটি খেতি কৰা হয়, অকলে অকলে। বাকী এতিয়া পঞ্চাশ বিঘা মাটি কৰা হ'ল আৰু ধৰক পঞ্চাশ বিঘা এটা আছে সেই বিঘাটো আমি আজৰি কৰিলে আৰু বাছিলোঁ আৰু।
অ'।
আমাৰ এইতো ঘৰত এয়া ধৰক এতিয়া আমি ইমানকেইটা মানুহ আছোঁ যদি আমাৰ মানে ঘৰৰ মানুহে ডাইৰেক্ট খেতি কৰা নহয়। মানে ডাইৰেক্ট মেচিন লগাই দিয়া হয় মানে আজিকালি উন্নতপ্ৰযুক্তিবিদ্যা ওলাইছে যেতিয়া। সেই ব্যক্তি মানে প্ৰযুক্তিবিদ্যাৰ জৰিয়তে মানে আমি খেতি কৰোঁ মানে।
হয়, হয়।
এতিয়া আপোনালোকৰ শুনিছিলোঁ পঞ্চাছ বিঘা মাটি আছে বাকী কেনেকে কেনেদৰে খেতি কৰে?
হয়, আমাৰ পঞ্চাশ বিঘাই আছে বাৰু ক'ব গ'লে কিন্তু খেতি মানে কি আৰু মেচিন ট্ৰেক্টৰৰ যুগ ট্ৰেক্টৰ সহায় হাল হাল বোৱাই তাৰপিছত আকৌ ধৰক হাজিৰা লগাব লাগিব তাৰ খেতি বাতি কৰি আজিকালি ধৰক লাভ নাই কিন্তু ৰোৱনী লগাব লাগিব তাতে আকৌ আ, মৰণা মাৰোতে মৰণত মৰণা মৰা মেচিনক দিব লাগিব পইচাটো, তাৰ পাছত ধৰক ধান ধান বনাবলৈ। মিললৈ নিব লাগিব, মিলত দিব লাগিব। তেনেদৰে খেতি-বাতি কৰি আজিকালি ক'ব গ'লে লাভ নাই বৰ, মানে চাউল কিনি খোৱাটোৱে